শুনিছ নে?
হেল্ল' অ'
শুনি আছেনে?
হা মই শুনি আছো সিহ শুনি
অ' মই শুনি আছো। মই শুনি আছো।
এই আজিকালি আমাৰ ইয় কি ৰাখা
অ' ভালকে কচোন।
জেলিকে খাইছিলে?
উম, উম।
ঘৰৰ পৰা জেন বুলি পঠাইছিলে তুমি গম পোৱা চাগে! তাৰপিছত মানে মই আজিলৈকে বি এ ৰমায়ন হোৱা নাছিলে সেইকাৰণে খোৱাই নাছিলো নহয় নহয়। হেৰি এ ইয়াত ইয়াৰ আগবাৰীত ছিলে এই যে চামু যে তামু বগা গামত।
কলা কাম। অ', অ', অ'।
অ' কোলা যাম বগা যাম হৈ আছে ক'লা যামো জনে।
উম, উম।
তাৰপিছত স জলেড উঠাইছিলে মই আজিলৈকে খোৱাই নাছিলো তাৰপিছত মানে আহ প্ৰেৰণা নাছিলো কাৰণে যে তাৰমানে আমাৰ ইয়াত এ ডাইৰেক্ট মানে দোকানত ৰেট নাপায় বেকাৰীতহে পায়।
উম, উম, উম।
বেকাৰী খনত আৰু মানে মই সেইদিনাখন গাওঁতে আকৌ বেকাৰী খন বন্ধ তাৰ মানে ঘৰৰ পৰা যেতিয়া আহিছিলো। মই ভাবিলো কিনি আনো বুলি ৰাতিপুৱাই হয়। বেকাৰী খোলাই নাছিলে তাৰিছত সেইকাৰণে খোৱাই নাছিলো তাৰপিছত মানে মোৰ আনাৰসো বহুত খাব মন গৈছিলে হা।
অ' মোৰো বৰ মন গৈ আছিলে আজি মই সেইকাৰণে এটা লৈ আহিলো।
অ' তুমিও।
উম।
মই ভাবিলোঁ মায়েও মোক কলে আনাৰস এটা মই ঘৰলৈ যোৱাৰ পৰাই মই কৈ আছিলোঁ মই আনাৰস খাওঁ বুলি হাঁ
উম,
মায়ে দেউতাই বিচাৰি চালে আমাৰ তাত কতো আনাৰস নাই। তাহান মায়ে মোক কলে মানে ইয়াৰ পৰাই আনি খাবি বুলি, মই বুলি কলো তাৰপিছত?
অ',
তাৰপিছত জানানে সেই আনাৰসটো
উম,
অ', আনাৰস টো দিলো তাৰ পিছত মানে বেড এবেকেতো দিলোঁ। মই সিছো দিওঁ আৰু ব্ৰেড পেকেট এখন ফৰ্টি ফাইভ লিখা আছে মাল্টিব্ৰেণ্ড বুলি আহিছে হা তাৰপিছত আকৌ আনাৰসটো দাম ষাঠি টকা। তাৰ পিছত মানে কিন্তু মানে সেইকেইটা বস্তু কল দিলে মানে ডেলিভাৰী চাৰ্জ লাগিব, আৰু কেইটামান মানে বেছি দি দিলেহে মানে ডেলিভাৰী চাৰ্জ নালাগে তেনেকে আহিলে, মোৰ আকৌ ডেলিভাৰী চাৰ্জ এনেই দিবলৈ মোৰ গাত লাগে তাৰপিছত মই মা লগত পাতি আছিলোঁ, মই কৈছো কি দিয়ো তাৰপিছত মায়ে কৈছে আম চাম আছে নি ছোৱাচোন আম চাম আকৌ এক কেজি দাম মাত্ৰ তেসত্তৰ টকা কমতে পাইছো হৈ নাই কোৱা?
অ', অ', ইমানো কম নহয় বাৰু।
অ', নহয় আমাৰ ইয়াত দাম বেছি মানে।
অ', অ', অ', অ', অ',
তাৰপিছত সে আম আম এক কেজি দি দিলো।
অ', অ',
তাৰপিছত আৰু আহিলে আনাৰসটো বাৰু ভালেই আহিছে হাঁ, ষাঠিটকা তুমি আজি কিমানাত কিনিছা আনাৰস?
চল্লিশ টকাত লৈছে।
ডাঙৰ নে?
কিমান ডাঙৰ তোমাৰটো?
মোৰটো বেছি ডাঙৰ নহয়।
মোৰটো বেছি ডাঙৰ নহয়, কিন্তু মিডিয়াম চাইজৰ হয় চল্লিশ টকা লৈছে, মানে আশী টকা যোৰা।
মোৰটো মিডিয়াম চাইজৰ।
উম, উম, তেন্তে বিশ টকা বেছিকে লৈছে আৰু ন' একো নাই।
তাৰপিছত তাৰপিছত জানেনে বস্তু কেইটা আহিলে নহয়, মই আনাৰসটো কাটি খালো বহুত আনাৰস মানে বহুত পকা আহিছে। খাইও ভাল লাগিছে, তাৰ পিছত আম কেইটা থৈ দিলো।
আনাৰস কাটিব জানা?
মোৰ লগৰ এজনে কাটি দিলে।
চকু বিলাক গুচাই লৈছা নাই?
অ', গুচালে তাই।
অ', অ',
ত' নহয় নহয়, মোক প্ৰমিলাই কাটি দিলে আমাৰ লগৰ এজনি আছে নাই তাই বনাব চনাব ভালকে পাৰে আৰু মানে এ চবকে, হেতক দিলেই আকৌ চবকে দিব লাগিবো। অ', আজিকালি মানে মই পাখি হঁতৰ লগত ইমান হেৰিটো এৰিছো মানে।
অ', অ', অ',
তোমাক মই কথাটো কৈছিলোঁ যে অকল এফালৰ পৰা দি থাকিলে ভাল নালাগে ন'।
উম, উম ইজনীয়ে আছিলে যে।
তাইয়ো তেনেকুৱায়ে অলপ।
অ', অ'।
তাইকো কেপিচমান দি দিছো যোনে কাটি দিছিলে, হা? মই খালো তাৰ পিছত আকৌ অ' ৰাতি মই যে তোম কৈছিলো আমি ভাত খাব নাপালো বুলি। ৰাতিয়ে মই এইয ব্ৰেডকে খাওঁ। তাৰপিছত ব্ৰেদ উলিয়াইছো নহয় তিতা জানানে।
কি ব্ৰেডটো?
অ', একে ইমানেই তিতা বুলি কৈছো নহয় মোৰ মিঠা খাই খাইও পায় একবোৰ হেৰি যোৱা নাই।
তাৰ পিছত তুমি বেকাৰীটোত গৈ কমপ্লেইন দিলা নাই?
ব্লুং-ব্লিংকিটত হে।
এইটো চাগে এক্সপায়াৰ আছিলে।
নহয় আমি এক্সপায়াৰ ডেট চাইছো এক্সপায়াৰ ডেট হেৰি আজি কিমান তাৰিখ হ'ল?
অ', অ', অ'।
আজি কিমান তাৰিখ?
আজিতো দহ তাৰিখ।
পোন্ধৰ তাৰিখ লৈকে একসপাইাৰ ডেট আছিলে।
অ', অ'। তাকে সিহঁতি বনাওঁতে অলপ খেলি মেলি হ'ল।
উম।
উম, আমাৰ উম।
অ', বুজি পোৱা নাই মানে আজিলৈকে ব্ৰেড তিতা খাই পাইছা তুমি?
নাই পোৱা!
অ', ইমানেই তিতা তিতা কেৰেলাতকৈও বেছি তিতা বুলি কৈছো। এই যে ভেকুৰী তিতা যে যেনেকুৱা যে থাকে। তেনেকুৱা হ'ব নেকি। জানা মই এ অলপ দিনৰ দেবাংগৰ ঘৰত আহিছিলে যে।
উম, উম।
মোক সি এনেকুৱা জিঅ' মাৰ্টৰ পৰা বাই ওৱান গেট ওৱান থাকে মানে অৰিয় দুপেকেট কিনি দিছিলে।
অ', অ', অ'।
তাৰপিছত মোৰ মানে সেই কি পেকেটে এতিয়ালৈকে আছেই ডাঙৰ ডাঙৰ আছিলে।
উম, উম।
সেই অৰিয় খাইছো তাৰপিছত আৰু আম এটাও কাটি খালো। মুখত তিতা নোযোৱাই হ'ল এনেকুৱা বেছি তিতা।
উম, উম।
তাৰপিছত সিহঁতে এতিয়া সেইটো খাবলৈ ভয়ো লাগিছে হেনেকুৱা। যদি এক্সপাই ডেটটো মে এনেই লিখি দিছে।
সেইটোও হ'ব পাৰে এনে লিখি দিবও পাৰে।
তাৰপিছত সেই কাৰণে পেলাই দিলো আৰু।
আমাৰ পোৱালীয়ে মোলৈ চাই চাই কথা কৈ আছে। মানে মই তোমাৰ লগত কথা পাতিছো যে কি ভাবিছে তাৰ লগত কথা পাতিছো বুলি। উম। ইমান দুষ্ট হৈছে আজিকালি।
অ' কি ডাঙৰ হৈছে ন?
উম ডাঙৰে হৈছে। সেইয়া। উম।
তুমিটো এতিয়া ঘৰলে নোলোৱাই ন?
উম হম এতিয়া জানো কেতিয়া ঘৰলে যোৱা হয়।
উম।
অহ।
উম, দেউতাৰ চেকৰ কথা একো কোৱা নাই।
তাকে উম, অথনি মায়ে ফোন কৰোতে কিবা সুধিছিলে তাইক। কি বা হয় অহ, মই এইবিলাকৰ মাজত সোমাবলৈ নিবিচাৰোঁ।
উম।
উম। উম। হেল্ল'।
অহ, কোৱা?
অহ', অহ' কোৱা?
মানে সেয়াই কৈছোঁ আৰু উম।
মায়ে কয় দহ তাৰিখে সোমাব বুলি।
তাকে দিলেগে বাৰু আজি কিবা হয় এতিয়া।
উম।
উম। তাকে দেউতাৰ লগত কথা পতা হোৱা নাই বাৰু। দেউতাৰ মন-চনবিলাকো ইমান ভাল নহয়।
সেইটোৱে।
উম।
মই ঘৰলৈ যাওঁতেই দেউতাৰ মন-চন ভাল নাছিলে।
উম, গম পাইছোঁ। তাকে আৰু তোমালোকৰ হোষ্টেলৰ ৱাৰ্ডেনজনী ঠিক হ'ল নাই?
সৰুজনী আছে এতিয়া।
উম, টিক্লী-মিক্লী ৱাৰ্ডেন।
উম।
তোমালোকতকে বেছি ডাঙৰ নহ'ব চাগে।
অহ, বেছি ডাঙৰ নহয়।
উম', উম'। আমাৰ সমান মান, আমাতকে অলপ ডাঙৰ হ'ব চাগে ন'?
অহ, তোমাতকে অকমান ডাঙৰ হ'ব, চৌবিশ তেইশ চৌবিশ মান হ'ব।
উম', উম'। উম', উম'।
অহ, আমাৰ যে নতুন যে কুকটো যে আহিছিলে, মই যে কাহিনী যে কৈছিলোঁ তোমাক।
এই নাথাকে ন' উম।
সেইটো আজি তাৰমানে ডাইৰেক্ট মেম আহিছিলে ন'। তাৰ-তাৰকাৰণে আহনিছিলে হা কাৰণ ছোৱালীবিলাকে কমপ্লেইন দিয়া হ'ল ন' তাৰপিছত সি পলালে।
কোন পেলালে?
নতুন কুকটো। উম।
সি ক'লে পলালে?
নিজৰ ঘৰলে গুচি গ'ল। আহিব নেকি? আকৌ আহিম বুলি কৈছে যেনিবা। কিন্তু মেইনকে ডাইৰেক্টৰ মেম আহিব বুলি কোৱা কাৰণে সি গুচি গ'ল।
তাক আহিবলৈ দিব নালাগে আৰু।
সপোৱে
মানে আগৰ যোনকেইটা কোক আছে সেই সেইকেইটাকে মাতি আনক। তোমালোকে কৈছা নে নাই, চাজেচন দিছী নে নাই যে, আগৰ খিনিকে মাতি আনক বুলি।
ক'ব লাগে যে আ আগতেটো ইমান ভাল আছিলে আপোনালোকে কিয় আগৰ খিনি চেঞ্জ কৰি দিলে, তোমালোকৰ অধিকাৰ আছে ন কোৱাৰ। পইচা দি আছা যেতিয়া।
অঁ
উম।
হ'ব দিয়া।
ঠিক আছে দিয়া।